কি খবৰ?
এইয়া ভালেই, তোমাৰ?
ভাল ভাল ভাল ভাল ভালে। ছো দিয়া আছো এ এনেই।
ভাত খোৱা হ'ল?
ভাত খোৱা হ'ল হ'ল, তোমাৰ খোৱা হ'ল নে নাই?
অ', মোৰে হ'ল মোৰো হ'ল।
উম আজি অলপ য়গাৰ বিষয়ে অলপ কথা পাতো য়োগা
হয় হয় হয় হয় য়োগা বিষয়ত আ অলপ কথা পাতিম বুলি মই এইটোৱে এইটোকে ভাবিছো আজি যয়োগৰ বিষয়ে অলপ আলোচনা কৰি
এনে তুমি কি জানা য়োগাৰ বিষয়ে য়োগা কি মানে কেনেকয় কি
য়োগা কৰাতো মানে ন মানে যোনটো মানে য়োগাটো মানে ৰাতিপুৱা কৰাটো মানে বেছি ভাল হয় মানে। আ আবিলি এ মানে ৰাতিপুৱা পঢ়াটো ভাল য়গা কৰাটো মানে মানে শৰীৰৰ কাৰণে ভাল মানে এইটো
উম
অ, তুমি য়োগা কৰা নে কৰা?
মই য়োগা কৰো -কৰো ৰাতিপুৱাতো বে বহুত ভাল হয় ৰাতিপুৱা য়োগা কৰাত।
হয় ময়ো মানে সদায় এক ঘণ্টা, দেৰ ঘন তেনেকুৱা মানে মই য়োগা কৰো মই ব্যায়াম, য়গ যোৱা মানে এইবিলাক এইবোৰ মিলাই কিনে মানে এক ঘন্টা, দেৰ ঘন্টা এনেকুৱা মই কৰো মই যাই। ত, মানে বডি কা তো তোমাৰ শৰীলৰ কাৰণে টো তোমাৰ ব্ৰেইনৰ কাৰণে ভাল হয় ন' তো এইটো য়োগা কৰাটো এইটো এটা ভাল।
হয়-হয়-হয়। য়োগা কৰিলে মানে শৰীৰটো চৰ্চা হয় মন ভালে থাকে মন ত' ভালে থাকে মানে
হয় আৰু তোমাৰ য়োগা কৰিলে টেন-টেনচনবোৰো মানে কম হয়। আৰু যোনটো আমাৰ দেহাত টো মানে-মানে কিবা মানে কি ক'ব এইটো ফ্লেক্সিবোল মানে হৈ যায়।
ত আৰু কি হয় ৰাতিপুৱা য়োগা যোনবিলাক য়োগা আসন বিলাক আসন বিলাক কৰিলেতো আৰু ভাল হয়। আসন বিলাক কৰিলেতো বহুত ভাল হয়।
হয়।
তাৰপিছত আৰু কিছুমান থাকে ন য়োগা মানে বেমাৰৰ পৰাও বহুত লাভ মানে সেই হে কৰিব পাৰি বেমাৰ চেমাৰ হলেও।
হয় য়োগা এইটোয়েটো মানে য়োগাটো মানে তোমাৰ মানে পুৰা মানে পুৰা ফুল বডিটোৰ মানে পূৰা মানে কি কিবাটো হৈ যায় মানে। য়োগা মানে এনেকুৱা বস্তু মানে ন মানে তলত পৰা ওপৰলৈকে মানে তোমাৰ বডিটো মানে পুৰা মানে কিবা হৈ যায় মানে ন মানে পুৰা ভাল লাগে আৰু মানে য়োগা কৰা পাছত
অ' সেইটো হয়, আৰু য়োগাৰো য়োগাৰ বহুত আজিকালিতো বহত বহুত ধন ধনী মানুহেতো য়োগা কৰে।
সূৰিয়া নমস্কাৰ বুলি হৈ গ'ল এটা।
অ' সূৰিয় নমস্কাৰ।
বহুত ধৰণৰ আছে য়োগা।
উম অ সেইটোও হয়। ভাল লাগে মানে য়োগাৰ ৰাতিপুৱা উঠি কিনে ব বাৰ ব খালী পেটতে যোগা-চোগা কৰাৰ পিছত, খাই বহুত সেইয়াই। ভাল লাগে হয়নে নহয়?
হয়।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
এনেই তুমি য়গা-য়গা টো তুমি ঘ ঘৰতে কৰা না ন জিমত চিমত যাইকিনি কৰা?
জিমতো সেইটোটো অলপ বাই সেইটো-সেইটো য়গা- য়গা ঘৰতে কৰো মই ঘৰত তুমি?
ঘৰতে কৰে ন কিছুমান-কিছুমান আছে ন এনেকুৱা মানে জিমই যাই কিনি মানে য়োগাও কৰে লগতে জিমো কৰে না মই এইটো কাৰণে সুধিছো আৰু মানে। মযো মানে ঘৰতে মানে কৰো মানে সুধিছো আৰু তোমাক তুমি মানে ঘৰত কৰা না-না জিমতে কৰা। উম
মই এতিয়া কৰো ঘৰতে কৰো উম
ত কৰিলে হয় মানে য়োগাটো য়োগাই আৰু ন জিমত কৰা তুমি ঘৰত কৰা। সেইবোৰ আৰু
হয়।
কিন্তু যোনটো মানে য়োগাৰ য়গাৰ ফলটো মানে ৰাতিপুৱা শুই উঠ। যদি কৰান
অ' আৰু য়গাৰ ক্ষমতাবিলাক যেনে নিয়মীয়া যুগ প্ৰানাময়ৰ শৰীৰে বেগ প্ৰতিৰোধৰ ক্ষমতা সদায় বদ্ধি।
হয়-হয়-হয়। আৰু কিছুমানৰ মানে এনেকুৱা গা বিষ থাকে ন এনেকুৱা কমৰৰ বিষ। আঠোৰ বিষ ত' এইবোৰ মানুহ, বিলাকে মানে য়গা কৰাটো ভাল।
উম
য়গা মানে এনেকুৱা বস্তু ন তোমাৰ মানে শৰীৰতটো মানে। পুৰা মানে কিবা মানে হাল্কা কৰি দিয়ে মানে সেই য়গা কৰাৰ পাছত চাবাচোন মানে বডটো মানে হালকা-হালকা লাগে।
হয়-হয় আৰু এই মাংস পেশীও শক্তিশালী কৰি তোলে আমাক।
প্ৰথমত গাটো ভাৰি - ভাৰি লাগে তাৰপিছত য়োগা কৰা তাৰ পাছত মানে গাটো হাল্কা লাগে মনতো মানে ভাল লাগে আৰু ন।
অহ ' হয় - হয় উম। আৰু ই হাওফাও আৰু হৃদযন্তৰো সুস্থতা কৰে।
হয় আৰু য়োগাতটো মানে এনেকুৱা মানে - মানে কিছুমান আছে ন এনেকুৱা এ এদিন দুদিন কৰি কিনি নকৰে যে এনেকুৱা কৰিব নালাগে যে।
অহ ' নিয়মীয়া সদায় দৈনন্দিন নিয়মীয়া কৰিব লাগে।
তুমি যদি এদিন দুদিন কৰি কিনি এৰি দিছা ন তোমাৰে মানে তোমাৰ কাৰণে নিজৰ কাৰণে বেয়া হ'ব এইটো। তোমাৰ বডিটো মানে গা তোমাৰ ভাল নহ'ব ন তুমি সদায় কৰি আছা। হঠাৎ যদি এৰি দিয়া। তোমাৰ মানে গাটো মানে বিষ উঠিব। ক'ত আতৰু বি কমৰ বিষ এনেকুৱা মানে ধৰণৰ মানে জেগাত মানে কি কৰিব পাৰে। মানে কৰিলে মানে সদায় কৰিব লাগে যে য়োগা বেছি নহয় যে প্ৰথমত তুমি যে যেনেবা তুমি এক ঘন্টা দুইঘন্টা কৰিছা। ত' তোমাৰ যদি টাইম যদি নাথাকে। থাকে ত তুমি আধা ঘন্টা বিশ মিনিট তুমি সদায় এনেকে কলেও হৈ যায় তোমাৰ। আৰু যদি তোমাৰ টাইম যদি আছে। তুমি এক ঘণ্টা দুই ঘণ্টা এনে কৰিব পাৰা। আজিকালতো চবেই বিজি থাকে। ন ত এইবোৰ মানে যয়োগাবোৰ এইবিলাক মানে ইমান ধ্যানে নিদিয়ে মোৰ মতে মানে দিনত ইমান চৌবিশ ঘন্টা থাকে। ত' আমি এক ঘন্টাটো আমাৰ শৰীৰৰ কাৰণে আমি ওলাব পাৰিমেই ন।
হয় কৰিব পাৰি - কৰিব পাৰি।
হয় - হয় চৌবিশ ঘণ্টাৰ পছত আমি এক ঘণ্টা মপানে শৰীৰৰ কাৰণে দিলে আমাৰ নিজৰ কাৰণে আমাৰ স্বাস্থ্যয়টো ভাল থাকিব ন।
অহ ' নিজৰ কাৰণেও ভাল আৰু হ উম। যদি ক'ব লাগে যোগ - যোগ হৈছে মানে এনে প্ৰাচীন ভাৰতীয় পৰম্পৰা যি শৰীৰৰ মন আৰু আ তোমাৰ মিলন ঘটায়।
হয়।
সেইটো এতে ম মিলন ঘটাই। আৰু ইটো নিশাৰ ভাগৰ যদি ভাগত কৰো আমি। সিহঁতৰে‌ ভাল, মানে এটা টোপনি টোপনি অহাত
হয়। হয়, হয়। আৰু এইটো এইটো ভাল কথা কৈছা। য়োগা কৰাৰ পাছত তুমি ৰা ৰাতি টোপনিও কিন্তু ধুনীয়া আহে কিন্তু।
অ', বহুত। আৰু কিছুমান কাম আহে ন মানে ধৰক, অ', বহুত বহুত জৰুৰী একদম।
মান ভালকে মানে টোপনিটো মানে ভালকে আহে মানে।
হয়, আৰু কঁকালৰ বিষ, উচ্চ ৰক্তচাপ এই বিলাকৰ বহুত মানে কাম কৰে আৰু য়ো যায়। মানে যোগে বহুত কাম কৰে।
উম। আৰু আমাৰ, আমাৰ তেজ, তেজটো যে তেজটো মানে আমি য়োগা কৰিলে মানে চলাচল হয় ন। ত' এইটো আমাৰ মানে বডী কাৰণে ভাল হয়। য়োগা মানে কৰিব লাগে। আৰু কালিতো আমাৰ কিবা, ইণ্টাৰনেচনেল য়োগা দে হয় ন কালি?
উম।
ত' কালি তুমি কৰিবানে য়োগা?
তাৰে কৰিব লাগিব, কৰিব লাগিব।
হয়, হয়। মই এইটোকে ভাবি আছোঁ মানে অলপ, কালি মানে অলপ বেছিকে কৰিম বুলি ভাবিছোঁ মানে। কিয় ক'লে কালি আমাৰ ইণ্টৰনেশ্যল য়োগা ডে হয় ন কালি?
উম অঁ, কালি কৰিব লাগিব।
কৰিব লাগে মানে য়োগাটো মানে নিজৰ কাৰণে ভাল এইটো।
নিজৰ কাৰণেও ভাল, বহুত ভাল। নিজৰ কাৰণেও ভাল, আৰু ৰু, মানে কি আৰু য়োগাতো
হয়, হয়। আৰু তুমি এতিয়া য়োগা কৰি আছা, তোমাৰ দেখা দেখি আৰু বেলেগও শিকিব ন' যে অ' সি য়োগা কৰি আছে। আহি কিনে তোমাৰ কাষত আহিব ন'। তে সুধিব, দাদা য়ো য়োগাটো মানে ক কেনেকুৱা কৰে? তুমি অলপ শিকাই দিব পাৰিবা নেকি? ত' আপুনি মানে শিকাই দিব ন তাক।
য়োগা, কি কয় য়োগাটো, য়োগা কমন মে যেনেকৈ ভালকৈ ম বা কিবা পাৰি চাৰি কিনে কিবা যিকোনো হওঁক, তলত পৰি দিনে
হয় হয়
সেনেকুৱাকে মানে অলপ কৰিব পাৰি খান মত চেই কিনে
কৰিব লাগে যে শান্তি জেগা হ'ব লাগে মানে এইবিলাক ইমান মানে হৰুস্থুল জেগাত মানে কৰিব নোৱাৰে এইবিলাক মানে অলপ শান্তি জেগা হ'ব লাগে তেতিয়া মানে যয়োগা কৰি কিনি মানে ভাল লাগে উ অলপ এনেককা মানে কি কল নদীৰ কাষত তুমি যাব পাৰা যদি ঘৰৰ ভিতৰত যদি কৰিব ন যদি অলপ অশান্তি লাগে যদি তুমি নদীৰ ক মানে কাষত মানে চাইডত মানে ত তাতো কৰিব পাৰা ৰাতিপুৱা ৰাতিপুৱা নদীৰ কাষত কৰাতটো মানে মোৰ মতে মানে ভাল মানে কিয় ক'লে ৰাতিপুৱা এইবা মানে একো হাল্লা চাল্লা নাই ন অকলে থাকিবা ত' তোমাৰ মানে মন মনটো মানে ভাল লাগিব মানে
ভালেটো য়গা কৰিলে বহুত খিনি ভাল
মানে নিজৰ শৰীৰৰ কাৰণে ভাল মানে
উম য়গাৰ বহুত ভাল উপদেশত আছেভাল মানে ভাল ভাল বহুত ডাঙৰ ডাঙৰ আজি য়্গাত ত আমাৰ চবেই গোউতে কৰে
হয় পুৰণা বহুত আগৰ পৰা কৰি অহা হয় য়গাত টো মানে এতিয়া এতিয়া নহয় এইটো বহুত আগৰ পৰা কৰি হয় ই জিম চিম এইবিলাকছো আছেই দিলেই জিমৰ আগতো য়গা আছিলে ন জিমটো এইবিলাক এতিয়াহে ওলাইছে তাৰ আগত তোমাৰ আগৰ ব কন্তিনিও সেইবোৰ যেন ইমান অস্ত কিয় থাকে এইব জিম যিবিলাক জি জিম নাযায় নহয় সিহতে য়গা এইবিলাক কৰিব
অ'।
আৰু তোমাৰ ঘৰত আৰু কোনোবা মা দেউতা এনেকুৱা কোনোবা পৰিয়ালে য়োগা কৰেনে?
ঘৰত কৰে কৰে গোটেই মানে আমাৰ পৰিয়ালৰ গোটেই কেইটাই
অ' ঠিক আছে কৰাটো ভাল। অ' মোৰ ঘৰত কৰে মানে মই মই ঘৰত যালে মানে মা দেউতা হতক কৈ থাকো যে য়োগা কৰাতো মানে ভাল। তোমাৰ দেউতা মানে য়োগা কৰে ঘৰৰ মানুহ বিলাক ত এনেকোৱা মানে মই মানে মা দেউতাহতে তোমাৰ ইমান নাজানে ন ত মানে মই শিকাই দি আৰু মানে। এনেকোৱা কৰা এনেকোৱা কৰা মানে তোমাৰ শৰীৰৰ কাৰণে ভাল এনেকা এ কম কমৰৰ বিষ উঠিলে আঁঠুৰ আঁঠুৰ বিষ উঠিলে এনেকোৱা কৰা এনেকে কৰিলে মানে তোমাৰ নিজৰ স্বাস্থ্যটো ভাল থাকিব। এইবোৰৰে মানে মান বুজাই আৰু মই।
বহুত খিনিয়ে ভাল য়োগা, য়োগাৰ দেই য়োগাৰ যদিও কৰা কৰা যায় বহুত খিনিয়ে উপকাৰিতা উপকাৰিতা বহুত খিনি পায়। ঠিক আছে, আজি বহুত কথা পাতিলোঁ, য়োগাৰ বিষয়ে
হয়, হয়।
ভাল লাগিল তোমাৰ লগত কথা পাতি বহুত ভাল লাগিল। ঠিক আছে, ধন্যবাদ।